হেল্ল'?
অ', কোৱা?
অ', কি কৰি আছা হে?
এনে আছোঁ ৰবা কিনো কৰিম একো কাম বন নাই, এনে খোজ দি আছো অকমান বাহিৰতে তুমি কি কৰি আছা?
অ', এই ময়ো তোমাৰ এনে আছো ৰবা এই বাকী তুমি পিছে নিউজবিলাক পাই আছানে নাই?
কিহৰ নিউজ বা এতিয়া?
এই পেপাৰ লীকৰ নিউজ হে পেপাৰ লীক যে হৈ আছে আৰু নতুনকে নিটৰটো হ'লে, এইবাৰ আৰু বোলে কিবা বেলেগ পৰীক্ষাৰো পেপাৰ লিক হৈ আছে। তাকেই চাই আছিলোঁ অলপ আগত মই, তাকেই তুমি ফোন কৰিলা ভালে হ'ল। তুমিওতো ডক্তৰী পৰীক্ষা দিছা ন তোমাৰ লগত অলপ আলোচনী আলোচনা কৰিব পাৰিম আৰু ইয়াৰ বিষয়ে।
এ কি ক'বা আৰু সেইবিলাক আৰু মানে সদায়ৰ নিচিনা হৈছে আৰু পৰীক্ষাৰ পেপাৰ লিক হোৱাটো। হেতু পৰীক্ষাত পইচা লৈ কিনে বেপাৰ বিক্ৰী কৰা এইবোৰতটো চলিয়ে থাকে। এ দুদিন মান আগত মইও পালোনেকি খবৰ তোমাৰ বিহাৰত নে কৰ'বাত চাগে এটা পৰীক্ষা হৈছিল কিবা হয় ত' তাতে কি হ'ল বাকী যিবিলাক ল'ৰা-ছোৱালী আছে তেওঁলোকক পেপাৰ দিয়া নাই। পঞ্চল্লিশজন নে চল্লিশ জন ছাত্ৰ-ছাত্ৰীক পেপাৰ দি কিনে পৰীক্ষা কৰাই আছিল। তাৰ কাৰণে দেখিছাই সামাজিক মাধ্যমত চাগে। কেনেকুৱা ধৰণৰ এটা উত্তাপ্ত পৰিস্থিতি হৈছিল সেই যিটো চেণ্টাৰ আছিল আৰু পৰীক্ষাৰ। ত এনেকুৱা ধৰণৰ দেখিয়ে থকা যায় দিয়া, আজিকালি মানে এনেকুৱা সাধাৰণ হৈ গৈছে আৰু বহুত। পেপাৰ লিকটো ডাঙৰ ডাঙৰ পৰীক্ষাবোৰৰ। মানে ল'ৰা-ছোৱালীৰ, ছাত্ৰ-ছাত্ৰী এইবিলাকৰ জীৱন নোহোৱা হৈ গৈছে আৰু। এই পৰীক্ষাৰ নামত এবছৰ দুবছৰ কষ্ট কৰিও একো লাভ নোহোৱা যেন হৈছে।
এই হয় দিয়া, তুমি এইটো কলা এইটো আৰু এই মই দুদিন আগত আৰু এই মহাৰাষ্ট্ৰ নে ক'বাত আৰু মানে তাতেও তোমাৰ কি হ'ল মানে এই শিক্ষকৰ মানে তোমাৰ এই প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ বা দশম শ্ৰেণীলৈ পঢ়োৱা আৰু স্কুলবিলাকত শিক্ষ চৰকাৰি যিটো পৰিক্ষাই পৰিক্ষাৰ আছিল। তাতেও বোলে, তোমাৰ পেপাৰ লিক হৈছে, কেনেকুৱা ধৰণৰ আৰু এইবিলাকতো পেপাৰ লিক হয়েই তোমাৰ। ডাঙৰ, ডাঙৰ, পৰীক্ষাবিলাকত সেই সৰু, সৰু চৰকাৰী চাকৰিৰ পৰীক্ষাবিলাকতো এতিয়া মানে পেপাৰ লিক হোৱা হৈছে। তেনেকুৱা হ'লেনো কি হ'ব আৰু মানে যিবিলাক তোমাৰ মধ্যবিত্ত মানুহ আছে সেইবিলাকেচোন সেনেকে মানে ল'ৰা-ছোৱালীবিলাকে তোমাৰ একো কৰিবই নোৱাৰিব সেনেকে হ'লে। মানে যিবিলাকে আৰু পেপাৰ লিক কৰে, সেইবিলাকেতো নিশ্চয় পইচা লয় বহুতখিনিয়ে ত, বহুত খিনি‌ পইচা দিব কাৰণে, পইচাটো লাগিবই, ত মধ্যবিত্ত মানুহ যিসকল খাই বৈ জীয়াই আছে অকল। তাৰ কোনো‌ হেই মানে জমা নাইবা একো নাই আৰু। সা, সেইবোৰ লৰাটোক পঢ়াই আছিলো, ছোৱালীজনীক পঢ়িই আছে, সেনে কোৱা মানুহক ক'ত দিব পাৰিবনো। সেইকাৰণে বহুত মানে এতিয়া মানে, নিবনুৱ সংখ্যাও বাঢ়িছে এইবিলাকৰ কাৰণে। মানে তোমাৰ এই পেপাৰ লিক। ন, এই পেপাৰ লিকটো, বহুত এটা বহুত, বহুত ডাঙৰে সমস্যা দিয়া আমাৰ মানে ক'বলৈ গ'লে আমাৰ যিটো অ, শিক্ষা ব্যৱস্থা আছে, তাতে এটা বহুত ডাঙৰ সমস্যা বা এটা ডাঙৰ তোমাৰ খালি ঠাই আৰু ব খালি ঠাই এটা, হৈ আছে আৰু এই তোমাৰ দেখিবাই যে দিল্লীত বোলে, কিবা প্ৰটেষ্ট হৈ আছে, তোমাৰ এই মানে পেপাৰ লিকক লৈ, তোমাৰ যিটো আমাৰ শিক্ষা বিভাগৰ কিবা এজন সচিব আছে, সচিবজনক বোলে কিবা আঁতৰাই দিব, এনেকুৱা ধৰণৰ প্ৰটেষ্ট চলাই আছে। তো, এনেকুৱা ধৰণৰ আৰু মানে তোমাৰ এইবিলাক পেপাৰ লিক, তোমাৰ এইবিলাক বহুত ডাঙৰ সমস্যা দিয়া আমাৰ ভাৰতৰ কাৰণে, ইয়াৰ মানে যিটো প্ৰভাৱ সেই প্ৰভাৱ তোমাৰ ছাত্ৰ-ছাত্ৰীৰ লগতে তোমাৰ মাক-দেউতাকৰ ওপৰতো পৰে। ত, সেনেকুৱা ধৰণৰ প্ৰভাৱটো জানাই তুমি কেনেকুৱা ধৰণৰ প্ৰভাৱ হ'ব পাৰে। ত, তুমি বহুত শুনিছাই চাগে, আকৌ আগৰে পৰা হওঁক বা এতিয়াই হওঁক বা তোমাৰ আগতেই যিবা যিবিলাক, পেপাৰ লিক হৈছিল সেইবিলাকতো তোমাৰ ল'ৰা ছোৱালীয়ে ধৰি লোৱা, অ, নিজে মানে আত্মহত্যা কৰিছিল, এইবাৰো তোমাৰ বহুতে আত্মহত্যা কৰিছে। ইবাৰ তো তোমাৰ, আগতেটো তোমাৰ অ, ধৰি লোৱা এই, এখন, বা দুখনে পাব বুলি কৈছিল। এতিয়া দেখোন তোমাৰ মই শুনামতে আৰু ইউ, পি, এছ, চি, ৰো বোলে পেপাৰ লিক গৈছে, এছ, এছ, চি, ৰো বোলে কিবা এনেকুৱা হৈছে। আৰু নীটৰ, নীটৰটো হৈছে জি, ইউৰো বোলে মই শুনিছো হয় নহয় নাজ জানো বাৰু নহ'ব পাৰে দিয়াচোন তথ্য জান তুমি মানে তোমাৰ ইণ্টাৰনেটত কিমান মিছা তথ্য বা ভুৱা তথ্য প্ৰচাৰ কৰে। সেইটো নাজানো বাৰু মই, কিন্তু এইবিলাকতো সঁচা হ'ব লা- লাগে মই মোৰ মতে আৰু বাকী যিজন তথ্য ভুল তেতিয়াহ'লে মই নাজানো দিয়া। তে, সেইটোতো মানুহবিলাকে জানিব হৈছে নে হোৱা নাই আৰু।
সেইটো আৰু মানে এতিয়া ইমান ডাঙৰ কথা নহয় দিয়া আৰু মোৰ হিচাপত আৰু যিমান নিউজ ওলাই আছে, পেপাৰ লিকটো মানে বহুত সাধাৰণ হৈ গৈছে আৰু। মানে, তোমাৰ চৰকাৰৰ মতে ব সাধাৰণ হৈ গৈছে আৰু তুমি যিটো ক'লা প্ৰটেষ্টৰ কথা প্ৰটেষ্ট মোৰ হিচাপতো প্ৰটেষ্ট কৰি একো লাভেই নাই কাৰণ যদি পৰীক্ষা এটাৰ পেপাৰ লিক হোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীয়ে নিজৰ জীৱন হেৰুৱাব লগা হয় এটা পৰীক্ষাৰ কাৰণে তাৰ পিছতো যদি কোনো ধৰণৰ পদক্ষেপ লোৱা নাযায় তাৰপিছত তুমি যে আ আশা কৰিবা যে তুমি ধৰা প্ৰটেষ্ট কৰিবা প্ৰটেষ্ট কৰাৰ পিছত কিবা পদক্ষেপ গ্ৰহণ কৰিব সেনেকুৱা একো নহয় কাৰণ ধৰা বছৰ বছৰ ধৰি এনেকেই চলি আহিছে সকলোবোৰ বস্তু যিমান মানে এনেকুৱা হৈছে যে ছাত্ৰ ছাত্ৰীৰ প্ৰাণবোৰ মূল্যবান নহয়। তোমাৰ ত' সেইবাবে পদক্ষেপ যিবিলাক ল'ব লাগে চৰকাৰে এইবিলাকৰ ক্ষেত্ৰত সেইবিলাক নহয় মই তোমাৰ ক'বাত চালোঁ চাগে। এ', দুদিন নে তিনিদিন আগতে এটা বস্তু চালো মানে আমাৰ যিজন শিক্ষামন্ত্ৰী আৰু যিখন তোমাৰ একদম চেন্ট্ৰেলৰ যিজন শিক্ষামন্ত্ৰী তেওঁ মানে ভালকে তোমাৰ ইংৰাজী ভাষাটোও ক'ব নাজানে। তেওঁ কিবা ইণ্টাৰভিউ দি আছিল নেকি নিউজ চেনেল এটাত তেতিয়া মানে তেওঁ ইংৰাজী ভাষাটো ভালকে ক'ব নাজানে। ত' তুমি ভাবা তেনেকুৱা ব্যক্তিয়ে যদি শিক্ষাৰ গুৰি ধৰোতা হিচাপে কাম কৰি আছে ত' তোমাৰ যিটো শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাতনো কিহৰ উন্নতি হ'ব। সেইকাৰণে এতিয়া তোমাৰ এনেকুৱা হৈছে পঢ়া -শুনাত বেছি আশা কৰি লাভে নাই তুমি নিজৰ কিবা দক্ষতা আহৰণ কৰা। দক্ষতা আহৰণ কৰি হয়তো তুমি ব্যৱসায় আৰম্ভ কৰা নহ'লে মোৰ হিচাপততো ডাইৰেক্ট তুমি কাম কৰিবলৈ আৰম্ভ কৰি দিয়া কাৰণ এতিয়া তুমি ধৰা পঢ়া -শুনা কৰিলা দহ -বাৰ বছৰ পঢ়া -শুনা কৰোঁতে যায়। তোমাৰ ধৰা ডিগ্ৰী ন-নোপোৱাতে দহ বছৰ বাৰ বছৰ গুচি যায়। তাত তুমি ডিগ্ৰী ল'লা পাঁচ বছৰমান গুচি যাব সোতৰ বছৰ তুমি পঢ়িলা। সোতৰ বছৰ মানে আজিকালি এনেকুৱা হৈছে সোতৰ বছৰ পঢ়ি মানুহে সোতৰ হাজাৰৰ চাকৰি এটাও নাপায় সাধাৰণতে। তো ভাবা তোমাৰ সেই সোতৰ বছৰৰ যিটো পঢ়াৰ গুৰুত্ব সেই গুৰুত্বটো কিমান? সেইবাবে মই ভাবোঁ ধৰা তুমি বৰ বেছি নিজৰ যিটো হায়াৰ ষ্টাডি সেইটো কমপ্লিট কৰিলা বাৰ মানে দশম বা তাৰে ওপৰলৈকে পঢ়িলা। ডিগ্ৰীটো বাদ দি তুমি নিজৰ এটা ব্যৱসায় বা দক্ষতা এটা শিকি ল'লা। সেই হিচাপত মানে নিজৰ কাম বোৰ আৰম্ভ কৰিব পাৰা আৰু ক'বলৈ গ'লে ত এনেকুৱা ধৰণৰ বস্তু টোবোৰ আমি আৰম্ভ কৰিলেহে মানে কি হ'ব তোমাৰ পিছলে আহ, যিবিলাক আগন্তুক প্ৰজন্ম তেওঁলোকে এটা অনুপ্ৰেৰণা পাব ন যে আমিও এনেকুৱা ধৰণৰ কাম কৰিব পাৰো। মানে এনেকুৱা হয় তোমাৰ বহুতে ভাবে যে, ব্যৱসায় এটা কাম কৰিলে বি-বিফল হ'ম বা বিফলত তা আহিব। কিন্তু সেনেকুৱা নহয়, তুমি বস্তু এটা যেতিয়া আৰম্ভ কৰিবা তেতিয়াহে বুজিব পাৰিবা। যে তুমি সফল হ'বা নে বিফল হ'বা। ত' পিছ হুকিয়াই থকাতকে মইতো ভাবো যে পদক্ষেপ লৈ থাকিব লাগে। মইতো নিজে ধৰা সৰুৰে পৰা ভালকে পঢ়িছো তুমিও স'তে ভাল নম্বৰেৰে পঢ়িছা কিন্তু এতিয়ালৈকে মই এটা চাকৰিও কৰিব পৰা নাই না মই কিবা এটা পইচা মানে উপাৰ্জন কৰিব পাৰিছো ত' এই সময়ত যদি তুমি পইচা উপাৰ্জন কৰিব নোৱাৰা ত' জানাই আমাৰ বৰ্তমান সময়তো মূল্যবৃদ্ধি বা এনেকুৱা সমস্যাবোৰ হৈয়ে আছে। ত' এই সময়ত যি যিটো সময়ত পইচাৰ চবতচে বেছি প্ৰয়োজন। সেই সময়ত তোমাৰ হাতত যদি এটকা পইচা নাথাকে তে তোমাৰ কেনেকুৱা লাগিব? এনেকুৱা নহয় যে তুমাৰ পৰীক্ষাৰ কাৰণে তুমি অ', কি কয় লাগি থাকিব লাগে কিন্তু তুমি এটা দক্ষতা শিকাটোতো বৰ্তমান বহুত প্ৰয়োজনীয়। কাৰণ শিক্ষা ব্যৱস্থাৰ ওপৰত যদি মানে তুমি নিৰ্ভৰ কৰি কিনে নিজৰ কামবিলাক কৰি থাকা। তেতিয়াহ'লে জীৱনত কি হ'ব কি নহ'ব সেইটো কোনেও নাজানে, হয়তো কিছুমান ছাত্ৰ ছাত্ৰীয়ে কেৱল শিক্ষাটোৱে নিজৰ জীৱন বুলি ভাবে। এতিয়া বহু মই নকওঁ যে সকলোৱে বিফল হৈছে। বহুতো ডক্তৰ যিবিলাক আছে আমাৰ ইঞ্জিনিয়াৰ যিবিলাক আছে তেওঁলোকে পঢ়ি শুনিয়ে হৈছে। কিন্তু কিমান শতাংশ তোমাৰ ধৰা এশ শতাংশৰ এক শতাংশই সেইবোৰ হৈছে, বাকী নিৰানব্বৈ শতাংশৰ কথা কোনেও চিন্তাটো নকৰে। কাৰণ আমাৰ সমাজত সদায় এটা প্ৰথা আছে যিবিলাক সফল তেওঁলোককে গুৰুত্ব দিয়া হয়। যিবিলাক বিফল আছে তেওঁলোকক কোনেও গুৰুত্ব নিদিয়ে। ত' এনেকুৱা ধৰণৰ কথা আৰু ক'বলৈ গ'লে বাকী তুমি এই বিষয়ে কিবা কথা ক'বা নেকি?
কি ক'ম তুমিতো গোটেইখিনি ক'লাই এয়া সঁচা কথাবিলাক তুমি কৈয়ে দিলা আৰু। মানে তুমি এফালৰ পৰাই কলাই যে আমাৰ যিটো সমাজ ব্যৱস্থা হওক বা শিক্ষা ব্যৱস্থাই হওক বা তোমাৰ ছাত্ৰ ছাত্ৰীৰ যিটো সফল বিফলতাৰ কাহিনী সেইটো সেইটো মানে একেই দিয়া। মানে তোমাৰ সমাজ এখনে তাকে গুৰুত্ব দিয়ে মানে যি সফল মানে সফলতা অৰ্জন কৰে। তাক গুৰুত্ব নিদিয়ে মানে যোনে একদম কষ্টৰে মানে একদম সিহৰে পৰীক্ষাটো দি কিবা এটা সাধাৰণ মানে এক নম্বৰ দুই নম্বৰ বা কিবা এটা কাৰণত, আৰু পাছ কৰিব নোৱাৰিলে, সেনেকুৱা মানুহকনো ক'ত গুৰুত্ব দিয়ে। সেয়ে দিয়া মানে তুমি কলা আৰু দক্ষতাৰ কথা হয় দিয়া দক্ষতা আজিকালি বহুত গুৰুত্বপূৰ্ণ হৈ গৈছে। কিন্তু দক্ষতা হেৰি শিকিবলৈ আজিকালি বহুত পইচা-পাতিৰ দৰকা হে। মানে ধৰি লোৱা তুমি ক'লা ন' ব ব্যয়সায়, ব্যয়ৱসায় এটা কৰিবলে আজিকালি চাবাচোন কিমান বস্তু তোৰ দাম বাঢ়িছে কিমান এটা ব্যৱসায়িক কিমান ব্যৱসায় মানে কিমান ব্যৱসায় আছে এই তোমাৰ মাৰ্কেটবিলাকত। তোমাৰ অনলাইনতে কিমান তোমাৰ ব্যৱসায় আছে কিমান কি আছে তোমাৰ। তাৰে মানে কথা ক'বলৈ গ'লেতো শেষ নহয়েই, লগতে তোমাৰ সেইটো পইচাৰ যিটো মূল্য বৃদ্ধি সেইটোতো নকয়েই দিয়াচোন কিমান মূল্য বৃদ্ধি বাঢ়িছে। কিবা যোন বস্তু এটা কিনি ধৰি লোৱা এখন কাপোৰৰ দোকানে দিলা তুমি। তুমি গোটেইখিনি কাপোৰ কিনিলা বা তুমাৰ পইচা বহুত খিনি গ'ল কিন্তু তোমাৰ দোকানত মানে চেল নহয় বা তোমাৰ দোকানত মানুহ ইমান নাই আৰু এটা দুটা আহি থাকে আৰু ত' সেনেকে হ'লে তোমাৰ দোকৰখন ক'ত যাব, লছ লোছতে যাব যোনতো তোমাৰ লাভৰ সলনি। সেনেকুৱা ধৰণৰ আজিকালি তুমি দেখিবা ব্যৱসায় কৰোঁতে কিমান মানে ধৰণৰ দোকান পাবা তুমি মানে কাপোৰৰে হওক, জোতাৰ হওক। কিমান বিভিন্ন ধৰণৰ আৰু তাৰ ফলত মানে যিমানে জনসংখ্যা বৃদ্ধি হৈছে, তোমাৰ সিমানে দোকানৰ সংখ্যা হওক বা মানুহৰ সংখ্যা বাঢ়িছেই দিয়াচোন কিন্তু, দোকানবিলাকৰ সংখ্যাও বাঢ়িছে তোমাৰ বস্তুবিলাকৰ যিটো পৰিমাণ সেইটোও বহুত মানে বৃদ্ধি হৈছে আৰু ত' সেইকাৰণে মানে এই-এইবিলাকত তো মানে আজিকালি লাভ নাই। ত' কৰিবলৈ হলে তুমি মানে এনেকুৱা ব্যৱসায় কৰিব লাগিব য'ত তোমাৰ কেতিয়াও মানে লোকচান নহয় বা য'ত য'ত আৰু মানুহবিলাক সদায় দৈনন্দিন জীৱনত প্ৰয়োজনীয় হয়, সেনেকুৱা ধৰণৰে বিজনেছ কৰিব লাগিব বা সেনেকুৱা ধৰণৰে আমি ব্যৱসায় কৰিব লাগিব, এতিয়া কাৰণ দৈনন্দিন জীৱনত ব্যয়ৱহাৰ নকৰা বাকীবোৰ বস্তুৰ যিটো আমাৰ সাৰ বা যিটো যিটো আমাৰ অঁ, যিটো লাভ হ'ব লাগে সেইটো কমকৈ হয়। কিন্তু যিবিলাক দৈনন্দিন জীৱনত ব্যৱহাৰ কৰে মানুহ এজনে, এ ধৰি লওক খোৱা বস্তু হওক, বা তোমাৰ মানুহৰ জীৱনত যিটো লাগতিয়াল। সেই লাগতিয়াল যিটো কথা, সেই মানে যি যি লাগে, সেইবিলাকে আৰু। বাকী হ'ব দিয়া নহ'লে, আজি থৈছোঁ।
অ দে দে হ'ব দে।